উম কি কৰি আছ? এ শুই আছো
অ কেতিয়া হুবি অ আৰু এঘন্টামান থাকিবিনে
আৰু এঘন্টামান থাকিম থাকিম
এই কাইলৈ কামো নাই নেই দিনত ইমান
নাই নাই নাই নাই কাম ইমান নাই প বৰষুণটোও পেলাই খাব
বৰষুণ দিছে নেকি এতিয়া
অ এইটো ভাল দুৰ্বল পেলাইছ
অ ঠিকে আছে শুব শুই ভাল পাবি আমাৰ ইয়াতে সে কম
উম আৰু ইন্ধনটো হেৰি বিদ্য়ুতটো গ'লগৈ
অ বিদয়ুত গ'ল নেক আজি
উ এই যছ গছ
অঁ অকণমান আগত গৈছে মানে এই মাত্ৰ তাকে
বিতুতো গ'লো কথা নাই বাৰু বতাহো আহি আছে ধুনীয়াকে
বতৰ থান্দা যেতিয়া কথা নাই
উ বৰষুণো দিলে উম বৰষুণো দিলেই
কি কি মিলি ফুৰিব পাৰ
ম সমাই যাব
চাবেই আকৌ পথাৰ ফালৰ পৰা হাত বাবৈ
তাৰে
হা ভয় লাগে নাই কেতিয়াবা কেতিয়াবা ভয় লাগে নাই এইফালে
নাই নাই নাই ন বুৱা নালাগে মইচোন ৰাতি যাৱেই চোন ওলাই ম অকলে হলো
অহ এই তহঁতৰ পিছফালে যে আছে পাৰ্ট যে এই যে আম ক্ৰিকেট খেললে যে বলহে
আহ
ত কোন জাগা সেইটো সেইটো জেগা অলপ যায় বাৰু
তাকে ভয়ংকৰ বাৰু পাৰিবিনেে নাই এতিয়া লগত তোক পঠিয়ালে
নাই নাই আগতে কিছুমান কথা শুনিছো যে সেইকাৰণে এইবয়া যাবলৈ ভয় লাগে আৰু
অহ সুনিচা নেকি বা কাহিনী
কাহিনী আছে মানে অলপ
তাকে কেতিয়াবা লগ পালে জানিব লাগিব
জানেিব ল গে নালাগে নালাগে পিছত পমিয় লগ চ পালে
তোকে
এইবিলাক ৰীতি কথা কৈ দিলি নহান্হা হৈ গল জন্তু
এতিয়া ত কি মাহঁতৰ ওচৰ যাব কি নে কিনো
নাযাও হলেও মোবাইলৰ লাইটটো জলাই লৈছো আৰু
অ ভয় ভয়ৰে নে
অ
তাকে মনত পেলাব লাগিব সদায় ৰাতি এবাৰ খোৱাৰ আগত তেতিয়াহ'লে
সয়া নকৰিহি ইমানা এইবিলাকও যেতিয়া এতিয়া ভয় নাখাও বাৰু কিছুমান ওচৰৰ ঘটনা হ'লে ভয় লাগে আৰু
এইবিলাক ভয় খাবলগীয়া একোৱেই নাই মই ইয়াত মোৰ চাৰি কাষে কনোৱে নাই মই তেওঁ অকলে ইয়াত এতিয়া ইমান দেৰিলৈকে
নাই নাই নাই নাই নাই ভয় ভয় ভয় বোলা বস্তুতটো তেনেকে নাই মানে
দকাই নাই
কিন্তু আন্ধাৰো হৈ গলে মানে ৰখুোন আন্ধাৰটো হৈ গলে মানে অলপ হেৰি হয় আৰু অলপ নাৰ্ভাছ টাইপৰ হওঁ আৰু।
গম পাইছো গম পাইছো গম পাইছো একো নাই একো নাই।
মই আকৌ ইয়াত প্ৰথম অহা দিনাখনৰ পা এ আহকচোন কোনোই মাৰ খালে আৰু।
অ।
যোনে ন মানুহ হয় ভূত হয়। দিম বেয়া দিম। লাগিলে দুচাতে দিম লাগিলে দুচাতেই দিম। ভালকে দিম। যাতে লেবেয়াই দিয়ে। টিত তেনেকে থাকিব। অ। দজাক খুলিলেও যোনে নহওক এনেকুৱাকে দিম যাতে লেবেৰাই দিব আৰু মানে মাটিতে। মই তেনেকুৱাকে দিম একদম। নাহে হৈ য যোনে নহওক।
অ।
কাৰণ নিজৰ মানুহ অহা এটা হেৰি থাকে ন। মানে সময় থাকে চব সময়তে আৰু চব তে চবৰ নিচিনাকে নাহে ন।
নাহে নাহে আৰু কিছুমান আছে আকৌ তেনেকেও আহে।
কিছুমানে ভয় খুৱাবলে আহে সেইটো কোনোবাই এনা দৰিবেলাই দি দিলে সি জীৱনত সেইটো ভুল নকৰে আৰু কেতিয়াও। তাক তাকাপ তাকাপ সেইটো ভূত খে- দি যাব মানে।
অ অ সেই তাৰ লগতে নকৰে সেইটো ভুল।
তাকে এই বেহা বাৰিত যে
অ অ এইটো যে উম বৰ খাবলৈই যে আহিছিলে যে।
চাইছে সেইটো চাই পেলাই বেয়া আহে সিহঁতে সেইটো এতিয়া এই যে টিউচন কৰিবলৈ যাই আহে যে পঢ়াবলৈ যে আহে যে।
দাত দীঘল টো।
এ নহয় সেইটো নহয় এনেই যে পঢ়াবলৈ যে আহে যে মতাৰ কাৰণে যে। এ একেবাৰে স্কুলত নহয়ত তাত যে থানতে যে পঢ়াব যে আহি যায়।
অ গম পাইছো এইটো যে অ গম প অ। আহ গম পাইছোঁ অঁ অঁ।
আহ সেই তাতে এই প্ৰথম দিনা যে আহোোন ন এই চুলি বন্ধ লাটোক যে লগ পাই যে।
অহ।
ত চলি মহা লৰাটে সোধে দেই বোলে আপুনি কোন আছে এজনে কয় মানে মই এনেকে টিউশন মাষ্টৰ হে বুলি কয়।
আহ।
এ চুলি বন্ধা লৰাটোৱে কৈ যেনিবা হেৰিয় অ এটা সময় মোৰ টিউশন মাষ্টাৰ আছিলে এতিয়া যেনিবা চবে মিলি সেইটো বহুত খেদাই দিছে আও বোলে। চবেই মিলি বোলে এতিয়া সেইটো ভূত খেদাই দিছ
চবে মিলিলৈ পেলায় ওম।
সেই টো বহুত খেদাই দি
তাকে ইউম বানত। চিলাব দেই।
এটোাবা লাগ পিছ
নিল উম নাল নাল চাইলিল
তাকে এই এ এইবিলাক চাব লাগে এইবিলাক কিবা কিবি অদকাৰী কিছুমান চে মোৰ যে খঙে উঠে কিছুমানে যিবোৰ চায়
অ মোৰ যে হেৰিটোক এটা বস্তুৰে সেইটো খুলিলে মানে ইউটোব মানে খুলিলে মানে অকল সেইটোকে ওলাব বেলেগ একো নো ওলায়
অ মোৰ ভাগৰ পৰা এই কিতাপখন খুলিলে ওলাই তেনেকুৱা
অ এইটো কিতাপখন বা মই নাচাও বা ইমান তা ইউটউ নাইএনেকুৱা নুকুৱা ই মই অকল ইউটোপহে চাওঁ
আহ
সেইটো ইউটিউব মানে অকল সেইবিলাকে ওলায়
মোৰ তাত নোলায় বাৰু
উম
মোৰ এই কিতাপতহে ওলাই তাত এইবিলাক একোৱে নোলায় তাত অকল মোৰ গানহে ওলায়
কিতাপত মানে কিতাপত ডাঙৰ ডাঙৰকে ওলাই দীঘল দীঘল কে
অ কিন্তু মানে মই এই আপেলটোত শুনো মানে মোৰ ভাগৰ গানটো এ আপেল তোত মানে তো এইবিলাক একো নালাগে আৰু মানে অকল গানেই বাজি থাকে তাত বেলেগ বস্তু একো বাজ আজি নাযায় আৰু মাজতে তেনেকুৱা সেইটো সুবিধা আছে আৰু তাত শুনিবলৈও অকণমান ইমান বেলেগ এটা শব্দ হয় মানে শব্দটো বহুত ভাল হয় মানে যিটো তো মানে তোৰ গায়কজনে গাই সেই শব্দটোকে ইয়াত শুনিব পাৰি মানে সেইটোত
অ অ অ
কিবা ফাটি যোৱা বা কিবা অকণমান বেলেগকে শুনিছো সেইটো নহয় হয় মানে তাত যিজনে যেনেকে গায় সেই তেনেকে আহে
উম
সেইকাৰণে ভাল আৰু
অ নহয় কি কৰি আছা এতিয়া
মই এতিয়া এনেই শুই আছো আৰু কি কৰিবি ন কৰিবলৈ একো কামেই নাই
ভাত চাত খালি
ভাত আজি খালো ভাত আজি গাহৰি তেল শুনিলেও পাগল অ
গাহৰি দিম নেকি
এই গাহৰিতেল গাহৰি পেট বুলিয়ে কৈ দিছো বহুতক
উম
হে্ নে খাবলৈ বোলে সেই এইটো কি এটাক কলোৱে দীঘলকৈ লৰা
উম
হ তাক ক'লো আজি ভাত বোলো গাহৰি তেল সিকৈছে না খাবলৈ আৰু একো নাই আৰু বোলে ন শগুন কিও খাবা বোলে যদিমই পিছত অ হ্লো ধৰি দিবা আহ তুমি।
এ নহয় সেইটো বস্তু খাই বাৰু দেই আৰু জেগা আৰু এটা জেগাত মই পাইছো এইটোচ
অ ত তৰা ওলোৱা জেগাতো এটা দোকান এখন আছে সেইখন দোকানত তেনেকে পায় মানে।
পাই নেকি? এই খাব খাবলৈ বহুত সোৱাদ হয় কিন্তু এই এইটো বস্তু মানে বেলেগে বনালে খাই ভাল নাপায় অকমান মানে চফাকে ধু ব কৰিব লাগে বস্তুতটো গম পাইছা নে নাই?
উম, উম।
এ মানে চবেই হেয়ি কৰিলে খাবলৈ মন নাযায় মোৰ
ভাল‌ নালাগে অ'।
ন ব্ৰইলাৰ পেটতো খাই পাইছে নাই?
পাইছো, পাইছো।
সেই ব্ৰইলাৰ পেতিৰ নিচিনাই অকণমান, সেই যেতিয়া তেল টো মানে গোটেইটো উলিয়াই দিয়া পিছত যেতিয়া ভাজি, ভাজি, ভাজি, ভাজি বস্তু টো শুকাই যায়গৈ তেতিয়া সেই তেনেকুৱাই লাগে অকণমান।
অ', জলাটো দিব লাগিব মানে অলপ
এ, জ্বলা দিব লাগিব ভাল জ্বলা দিব লাগিব জ্বলা নিদিলে সোৱাদ নাই সেই
উম।
মই বন্ধাকবি দি দিলো আজি তাত
উম, খাই ভালেই লাগিছিল
বন্ধাকবি দি খাওঁ বাৰু দেই বেয়া নেলাগে।
মই এইবিলাক খাই পোৱা নাই বাৰু তেনেকে।
খুৱাব লাগিব তোক ৰ।
উম। খাব লাগে, তেনেকুৱাবিলাক খাব আৰু কিন্তু এই জংঘলী খানা খাব নালাগে আৰু।
তইতো তোৰতো ঘৰত গম নাপাই তই গাহৰি খাৱ বুলি?
পায়, পায়।
এতিয়া গম পায়নি?
অ', মই ঘৰটো খাওঁ নহয়, ঘৰত বনাই লৈ পেলাই কেতিয়াবা বাহিৰত।
বাহিৰত ক'ত বনাও?
এই চৌ়কাত।
আ, আও কোনে খায় তঁহতৰ ঘৰ
উম, বাবাই খাই, মই খাওঁ, ভণ্টিয়ে খায়। নাখায়, নাখায়।
হয় নি?
আমি তিনিটাই খাওঁ।
এদিন, এদিন মা হেয়ি এদিন তহঁতৰ বনাম ৰ ৰাতি। বাহিৰতে মোক গেছটো লৈ গৈ চৌকাটোত তহঁতৰ তহঁতৰ সেইদিনা ভাত খাম ৰাতি গাহৰি আনি এই এইবাৰ, এইবাৰ শনিবাৰে আমাৰ এইফালে শনিবাৰে যে, বজাৰখন যে, বহে তাৰ পা আনিম গে
তাৰ পা আনিম অ', অ'।
বজাৰলৈ যাম। বজাৰ তহঁতৰ ববাহঁতৰ ভণ্টিতক খাব বনাম মই মানে বস্তু
উম, উম, উম।
মটৰ কেইটামান তিয়াই থ'বলৈ কবি।
মটৰ মানে এতিয়া কোনটো?
মটৰ মাহ অ', ঘুগনি বনোৱা ধেৰ নহয় কেইটা টামান এই বহুত ধুনীয়া লাগে খাই পেলাই আমাৰ ঘৰত তেনেকেইে বনাওঁ বেছিভাগ
মটৰটো এনেই পিচি দিয় নে? তেনেকেই থাকে
নাই তেনেকে দিওঁ খাই বেয়া নাই মজ্জা পাবি, আমাৰ ঘৰততো সদায় গাহৰি থাকে দেখোন।
এনে বিলাহী চিলাহী দিয় নে তেনেকেই
বিলাহী দিওঁ, বিলাহী দিওঁ আদা, নহৰু কিবা কিবি মানে বিলাহী দিয়া নিচিনা তঁহত মটৰ কেইটামান মুঠতে তিয়াই থবি বনাই খোৱাম নহয়।
অ', ঠিক আছে
খাই বেয়া নে পাৱ মতে ত ভাল পাবি মটৰ কেইটামান দি দিব ল ভাল এানে ইয়াত বনালেও মটৰ কেইটামান তিয়াই থওঁ
মানে বেছি নালাগে মানে কেইটামান হলে হৈ যায়
আৰু বেছি নালাগে মই দেখাই দিম কিমানকেইটা বৰ বেছি নালাগে কেইটামানে হ'লেই হৈ যায়
উম
ম দেখাই দিম বাৰু কিমানকেইা
আল নালব সময়
বনাব লাগিব এদিন তত খাই চাবি আকৌ তাৰপিছত কবি গোলনেমু গলডমু ওলাইছে ন এইফালে
এটোয়া ত খাই চাম ম ত বন অ ওলাইছে ওলাইছ উল উলাইাসৱলছ
আমাৰফালেও ও্লাইছে
বৰষুণতো ডাঙৰকে হৈছে পুৰা
বহুত ডাঙৰ গ দিছে নি
উম বহুত ডাঙ কৰিছে ক শ ন আ নে
মই গম পোৱা নাই বাৰ বাকীতো এনে কাণত লগোৱাাতটো নাই নি
ধটানৰ লগোৱাটো আছে মানে এতিয়া আকৌ ফট টানৰ লগোৱা নাই আৰু অকমান দেৰি আি
ন লগাই ল'ব লাগে বৰষুণ দি থাকিলে বৰষুণৰ শব্দটোাল শুনি থাকিলে বেয়া নাই এনেই মাথাটো গৰম হৈ থাকিব ততে ধম ধম ধম ধম ধম ধমকে শব্দ হৈ যায়
উম তোৰ লগত কথাটো পাতি ল আৰু তাৰ পৰাা একেবাৰে লগ
ন লাগে
উম
এ আমাৰ এইফালে বৰসুণ নিদিয়া হৈে থাকিলেও
ত আমাৰ যিহেতুা গাৰ বৰষ আজি বা পকেইছ
তাকে দাঁওঁ গাড চ তাকে এই এইফালে দিয়ে আছে এইকেইদিন পানী হ'ব চাগে এইবাৰ
পানী হ'ব হ'ব এইবাৰ পানী হ'ব কাইলে মানলৈ হৈ যাব ৰাতিপুৱা এ ইন এইটো বিদ্যুতটো আহিছিলে বিদ্যুত টো আহিছিলে ফটককে তাৰ পৰাা আকৌ ফটো এখন মাৰিলে ফটকে গুচি গ'ল